হেল্ল'
শুনিছানে?
অ' হয়, শুনি আছোঁ।
হয়, কি কৰি আছা?
মই এয়া ভাত পানী খাই উঠিছো তুমি কি কৰিছা?
মই এয়া বহি আছোঁ টেবুলতে কিবা এখন উলিয়াই পেলাই। বাকি ভাত পানী খালা তেতিয়া ন'?
খালোঁ, খালো অ।
অ', বাকী তোম খা-খবৰ ভালেই নহয়?
খা-খবৰ ভালেই বাৰু তোমাৰ ভাল নহয়?
মোৰ ভালেই অকমান গাটো বেয়া হৈছিলে এতিয়া বাৰু সুস্থ হৈছো।
উম, অং।
বাকী ঘৰত সকলোৱে ভাল নে?
ঘৰত ভালেই অ'তোমালোকৰ ভাল নহয়?
উম, ভাল বুলিয়ে ক'ব পাৰোঁ আৰু ভালেই আৰু।
অ'অ' ঠিকে আছে।
বাকী উম, বহুত দিন বোলোঁ ফোন কৰা নাই ফোন এটাকে কৰোঁ।
অ' হয় ভালে কৰিলা।
এতিয়া এটা বিশেষ টপিকৰ ওপৰতো আলোচনা কৰিম বুলি ভাবিছো।
অ'অ'ভালেই বাৰু তাকে অ' বিষয়টো কি বা?
হয়, এতিয়া মানে এতিয়াতো ওলাইয়ে আছে ন' বিভিন্ন ধৰণৰ অনলাইন চপিঙৰ বিষয়ে।
হয়, হয়।
হয়, তাৰ ভাল-বেয়া বা অনলাইন চপিঙৰ বিষয়ে কিবা এটা আলোচনা কৰোঁ বুলি ভাবিলোঁ।
অ'হয় ভালে কৰিলা বাৰু।
অ' তেতিয়াহ'লে তুমিতো অনলাইন শ্বপিং কৰিয়ে থাকা, তুমিয়ে কোৱাচোন বাৰু দুটামান কথা? আৰম্ভণি তুমিয়ে কৰা।
তাকে মোৰ তোমাৰ
এ যি অনলাইন শ্বপিং আছে এই সে এই অনলাইন শ্বপিং ব্যৱস্থাটো আমাৰ মানুহৰ মাজত মানে জনপ্ৰিয় হৈ গৈ আছে। আগতে তোমাৰ মানুহবোৰে বজাৰলৈ গৈছিল নিজে মানে তোমাৰ বচ স্ত তাত পচন্দ কৰি পেলাই হাহ ন' তেওঁলোকে কিনি আনিছিল। টো এতিয়া কি হয় তেওঁলোকে ঘৰতে বহি, বহি সেই মোবাইল ফোন বা কম্পিউটাৰৰ জৰি়য়তে আ, উম, তাত তেওঁলোকে মানে ঘৰৰ পৰাই কোনবা মানে যিকোনো বস্তু তেওঁলোকে কিনিব পাৰে এতিয়া অনলাইন চপিঙৰ তোমাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে যে মানে তোমাৰ সময় ইয় সময় খিনি তেওঁলোকে মানে বচাব পাৰে এতিয়া বজাৰলৈ গৈয়ে তোমাৰ কিবা ধৰা বস্তু কিন-কিনিবলৈ তোমাৰ কি হয় তোমাৰ ঘৰৰ পৰা অহ, খোজ কাঢ়িয়ে হওঁক বা তুমি গাড়ীতে যোৱা তোমাৰ সময় অনুচ যথেষ্ট পৰিমাণৰ লাগিব আৰু যি হয় সে তুমি যদি এ যাতায়ত মানে তোমাৰ গাড়ী দি যদি যোৱা তাতো সেই তোমাৰ এক্সট্ৰাকে তোমাৰ পইচা খৰচ হ'ব। এতিয়া সেই সমূহলৈ চাই এ তোমাৰ যিঅ অনলাইন শ্ব'পিং ব্যৱস্থাটো আছে। একচুৱেলী সেই ব্যৱস্থাটো আৰু কিন্তু এটা মানে এটা মানে ভাল বস্তু বুলি মই ক' ক'ব পাৰোঁ। কিন্তু উম, এ মানে সকলো বস্ত এইটো ভাল বেয়া দুটা দিশটো থাকেই ইয়াৰ সমূহৰ অ', সেই মানে ঠিক তেনেদৰে এই যি অনলাইন শ্বপিং আছে। ইয়াৰো কিছুমান অসুবিধা আছে, এতিয়া বহু সময় এতিয়া তোমাৰ দেখা যায় যে তোমাৰ না তুমি অ', মানে অনলাইন যিখিনি মানে অনলাইন শ্বপিঙৰ যি এপ আছে ধৰ তোমাৰ ফ্লিপকাৰ্ট। মিচো তেনেকুৱা ধৰা এপবিলাকত কেতিয়াবা কি হয়, ধৰ তুমি কেতিয়াবা কাপোৰ এজোৰকে অৰ্ডাৰ দিলা। বা চাৰ্ট এটাকে অৰ্ডাৰ দিলা, কেতিয়াবা কি হয় তোমাৰ যি মানে জোখ মাখৰ খেলি মেলিৰ ফলত সেই এ, মানে জোখটো মানে এ ভুল কৰি আহে আৰু সেই মানে যি কাপোৰটো তোমাৰ অ', অ', মানে তোমাৰ মানে ঠিক নহয়। তেনেকুৱা কিছুমান মানে আমি সমস্যাৰ বা অসুবিধাৰ মানে দেখিবলৈ পাওঁ। আৰু বহু সময়ত কি হয় মানে আমি এ, মোবাইলত মানে যি ছবিত দেখা বস্তু অআহি মানে যেতিয়া আমি ঘৰত, মানে ঘৰত অহা বস্তুৰ সৈতে মানে একেই নহয়। সেইটো কিন্তু এটা বহুত ডাঙৰ সমস্যা। মানুহবোৰে প্ৰায়ে মানে এনেকে তেওঁলোকে অভিযোগ দিয়া দেখা যায় যে। মানে মোবাইলত তেওঁলোকে ইমান ভা-ভালদৰে বস্তুটো দেখাই কিন্তু, ঘৰত আহি যিটো পাব মানে সেই ভবামতে মানে তেওঁলোকে বস্তুটো নাপায়। তেনেধৰণৰ কিছুমান মানে তেওঁলোকে অহ, সমস্যাৰ সন্মুখীন হয়। উম আৰু আৰু এটা ডাঙৰ সমস্যা হৈছে মানে যি আজ তুমিতো জানাই আজিকালি অনলাইন ফ্ৰ'দ কিমান চলি আছে, চাইবাৰ ক্ৰাইম। এতিয়া তোমাৰ কিছুমান মানুহে কি কৰে কিছুমান ভুৱা ৱেবচাইট বা আ ৱেবচাইট তেনেকুৱা ধৰণৰ মানুহে বনায় অহ, আৰু প্ৰথমতে কি কৰে, ছচিয়েল মিডিয়া বা সেইবিলাকত তেওঁলোকে কিছুমান প'ষ্ট দিয়ে যে, মানে কম দাম মা-মানে তেওঁলোকে কিছুমান বিশেষ অফাৰ উম, মানে তেওঁলোকে এ তাত দিয়া দেখা যায়, মানে একেবাৰে কম উম, কম টকাতে তেওঁলোকে বহুত ডাঙৰ ডাঙৰ বস্তু তেওঁলোকে বিক্ৰী কৰা মানে কিছুমান প'ষ্ট আমি দেখিবলৈ পাওঁ। আৰু তেনেকুৱা যেতিয়া প'ষ্টবিলাক মানে দিব উম, কিছুমান মানুহে নজনা কে বা কিছুমানে উম, লোভত পৰি সেই যেতিয়া বস্তুসমূহ কিনিবলৈ যেতিয়া আগ্ৰহ আগ্ৰহ মানে দেখাব, তেতিয়া কি হয়, সেই এ এ মানে যি চাইবাৰ চাইবাৰ ফ্ৰদ মানে। কৰা মানুহ সমূহে তেওঁলোকে কি কি কৰে কিছুমান তেওঁলোকৰ অ' টি পি বা তেওঁলোকৰ পাছপোৰ্ট কিছুমান খোজা মানে দেখিবলৈ পাওঁ, আৰু তাৰ ফলত প্ৰায় আমাৰ সমাজত দেখা যায় যে, এ মানে প্ৰায় সদায় এ মানে মানে প্ৰতিদিনে এটা এটা এনেকুৱা কেছ থাকিয়ে, যায় মানে অনলাইন ফ্ৰডৰ যোগেদি মানুহৰ আহ, মানুহ এজনৰ এনেকে বেংকৰ সকলো মানে টকা পইচা লুটি লৈ ল'লে তেনেকুৱা ধৰণৰ প্ৰায় আমি কেচ মানে আজিকালি সমাজত দেখিবলৈ পাওৱেই। আচলতে সেইসমূহ মানে অনলাইন শ্বপিঙৰ এটা মানে অসুবিধা।
হয়, হয়, এতিয়া তুমি হয়, এতিয়া তুমি বিভিন্ন ধৰণৰ তুমি এতিয়া ভাল বেয়া দুইটা দিশৰ কথা ক'লাই। আচলতে আৰু তুমি ক'লাইতো ক'লাই প্ৰত্যয়েকটো বস্তুৰে দুটা দিশ থাকে। কেনেকে এটা মুদ্ৰাৰ দুটা পিঠি থাকে তেনেকৈয়ে প্ৰত্যেকটো বস্তুৰে এটা ভাল আৰু এটা বেয়া দিশ থাকে, আচলতে যদি আমি ক'বলৈ যাওঁ সেইটো যদি আমি ভালদৰে মানে তাৰ ওপৰত আমি শিক্ষিত বা সেইটোৰও পৰা নলেজ গোটাই যদি আমি উম, বস্তুটো ব্যৱহাৰ কৰিবলৈ শিকো। তেতিয়া আমাৰ তাৰ পৰা নিশ্চয় লাভ হ'ব পাৰি, এতিয়া তুমি ক'লাই বিভিন্ন ধৰণৰ সুবিধা ক'লাই এ এতিয়া দুই তিনিটামান সুবিধা যদি মই কবলৈ যাওঁ তোমাৰ সময় আৰু পৰিশ্ৰমৰ। পৰিশ্ৰম ৰাহি হয়, এতিয়া তুমি যদি এতিয়া চাবলৈ যোৱা আমি এটা বস্তু কিনিবলৈ তোমাৰ উম বিভিন্নত এতিয়াতো আচলতে আজিকালি ওচৰত তেনেকে নাই আঁতৰত আমি ভাল বস্তু যোনখিনি পাওঁ, তালৈ যোৱা তাৰ পৰা অহা তেনেকুৱা আমাৰ উম, বহু মানে শক্তি খৰচ হয়, কিন্তু তাৰ পৰিৱৰ্তে যদি আমি চাবলৈ যাওঁ অনলাইন শ্বপিঙৰ জৰিয়তে আমি সেই বস্তুখিনি ঘৰতেই পাবহি পাৰোঁ। তাৰ উপৰি আমি সেয়া কলোৱে ঘৰতে বহি আমি বস্তু কিনিব পাৰোঁ। আৰু এ। যদি আমি চাবলৈ যাওঁ আমি এতিয়া বাহিৰ দোকানবিলাকত তেনেকুৱাত। আমি চৌবিশ ঘন্টাই শ্বপিং কৰিব নোৱাৰোঁ এতিয়া কিছুমান দোকানতো। সোনকালে বন্ধ কৰে আৰু কিছুমান যদি খোলাও থাকে ঘন্টাই খোলা নাথাকে তেনে। অ মানে তেনেকুৱা হেয়িত আমাৰ সমস্যাৰ সৃষ্টি হয় তাৰ পৰিবৰ্তিত যদি আমি চাবলৈ যাওঁ অনলাইন শ্বপিংত আমি চৌবিশ ঘন্টা আমি। তামানে আমি বস্তুখিনি কিনিব পাৰোঁ বা চাব পাৰো তাৰোপৰি যদি। যদি আমি চাবলৈ যাওঁ অনলাইন শ্বপিং বিলাকত ডিচকাউন। আমি পাওঁ প্ৰায় আমি ডিচকাউন্ট চলা। এনেকুৱা হয় পূজা হওঁক বিহু হওক। দীপাৱলী হওঁক তেনেকুৱা ধৰণৰ। বৈ হেৰিবিলাকত মানে উৎসৱ পাৰ্বনবিলাকত আমাৰ প্ৰায়। অ মানে। দিচকাউন দিয়া আমি দেখা পাওঁ যাৰফলত আমি। বস্তুবিলাক কম দামত কিনি ল'ব পাৰোঁ।
হয় হয়।
আৰু তুমি যদি আৰু চাবলৈ যাম। মানে আমি ঘৰতে বহি এতিয়া বিভিন্ন ধৰণৰ বস্তু আমি চাব পাৰোঁ। বা আমি ৰেটিং চাব পাৰো, মানুহে এইটো কি বুলি কৈছে বা ব্যৱহাৰ কৰি কেনেকুৱা পাইছে। সেই বিষয়ে আমি চাব পাৰো, আৰু এতিয়া যদি উম, মই কৈছিলো যে বেলেগত গৈ পেলাই বস্তুটো কিনিবলৈ গ'লো। তাত এখন দোকানত যদি আমাৰ পচন্দ নহয়, আন এখন দোকানত চাবলগীয়া হয়, যদি সেইখনত নহয় আকৌ আন এখনত। কেতিয়াবাতো আমি সেই নিজৰ পচন্দৰ বস্তুটো আমি নাপাওঁগৈ, কাৰণ যদি আমি চাবলৈ যাওঁ অনলাইন শ্বপিংত আমি বস্তুটো অ, মানে আমাৰ পচন্দিতা বস্তু আমি পামেই, আ আচ যদি এটা আমি প্লেটফৰ্মত নাপাওঁ, আন এজাত পাম, তেনেকুৱা ধৰণৰো আমি বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে। তাত কোনোবা এটা নহয় কোনোবা এটাত আমি সেই বস্তুটোত পাবলৈ সক্ষম হ'ম। এতিয়া এইখিনি ভাল দিশ হ'ল ইয়াৰ পৰিৱৰ্তে যদি আমি চাবলৈ যাওঁ, বিভিন্ন ধৰণৰ বেয়া দিশো আছে, এতিয়া তুমি এটা ডাঙৰ মানে দিশ ক'লাই যে ফ্ৰড হৈ আছে, হয়, আমি যদি তেতিয়া সেইটো যদি আমি ৰক্ষা কৰিবলৈ চাবলৈ যাওঁ, তেতিয়া আমি সেই যিখিনি অফিচিয়েল ৱেবচাইট হওক বা অফিচিয়েল এপ হওক, তাৰ পৰাহে আমি বস্তুখিনি কিনিব লাগে বা অ টি পি আমি শ্বেয়াৰ কৰিবই নালাগে, আচলতে অ টি পি ধৰণৰ কোনোতো আমাৰ হেৰি নাথাকেই। ঠিক, তেনেকে আমি সেইখিনিৰ প্ৰতি ভালদৰে জ্ঞান লৈ পেলাইহে আমি এই কাম খিনি কৰিব লাগে। তাৰপিছত আৰু কেতিয়া আমি যদি চাবলৈ যাওঁ, ডেলিভাৰী পলম হয়, মানে তোমাক বস্তুটো দিয়াত অলপ দিন লাগে। যদি আমি বস্তুটো এতিয়া ক'ৰবাত কিনিবলৈ যাওঁ, তেতিয়া আমি সেই একেদিনাই বস্তুটো আমি লৈ আহিব পাৰিম। কিন্তু যদি আমি অনলাইনত অৰ্ডাৰ দিওঁ, হয়তো তিনিৰ পৰা দহ-পোন্ধৰ দিনৰ ভিতৰত সেই বস্তুটো আহে। তেনেস্থলত আমাৰ অকণমান অসুবিধাৰ সৃষ্টি হয়, আৰু কেতিয়াবা বস্তুবিলাক যদি আমি যিটো বস্তু অৰ্ডাৰ দিওঁ সেই বস্তুটো নাহে, তাৰ পৰিৱৰ্তে অন্য এটা বস্তু গুচি আহে। যাৰ ফলত আমাৰ সময়ৰ খৰচৰ লগতে আমাৰ মানে যিটো কামত আমাক লাগিছিল, সেই কামটো পাৰ হৈ যাবও পাৰে। এতিয়া আমি ধৰি লও, আমাক উম বা ষোল্ল তাৰিখ মানে ধৰি লোৱা আমাৰ বিয়া এখন আছে, আমি যদি সেইটো জোখত যদি আমি পাৰ্চেলটো অৰ্ডাৰ দিলো বা বস্তুটো আমি অনলাইনত অৰ্ডাৰ দিলোঁ বোলে
হয়।
পোন্ধৰ তাৰিখে বা চৈধ্য তাৰিখে বস্তুটো আহি পালেহি, বোলে বস্তুটো বেয়া আহি এবাৰ চাইজত নাহিলে, তেতিয়া আমি সেই বস্তুটো আকৌ ঘূৰাই সেই সময়ত আমি বস্তুটো বা এই সেই দুদিনত সেই বস্তুটো আমি পুনৰ পোৱাৰ কোনো আশা নাই। তেনেকুৱা স্থলত আমাৰ অসুবিধাৰ সৃষ্টি হয়। আৰু মই কৈছিলো যে, চৌবিশ ঘন্টাই আমি শ্বপিং কৰিব পাৰো, কিন্তু আমি যদি চাবলৈ যাওঁ, যদি ইণ্টাৰনেট নাথাকে, তেতিয়া আমাৰ অনলাইন শ্বপিঙত অসুবিধাৰ সৃষ্টি হয়। যদি, উম, এতিয়া বস্তুতো আমাক কিনিবলগীয়া হয়, যদি ইণ্টাৰনেট নাথাকে বা ইন্টাৰনেট যদি বন্ধ হৈ যায়, বিভিন্ন আজিকালিতো বিভিন্ন কাৰণত ইন্টাৰনেট বন্ধ কৰে বা কিবা পৰীক্ষা থাকিলে হওক বা তেনেকুৱা ধৰণৰ উম, হেৰিবিলাকত ইণ্টাৰনেটটো বন্ধ কৰি দিয়ে, তেনেকুৱা স্থলত আমাৰ অনলাইন শ্বপিং কৰিবৰ বাবে প্ৰব্লেম হয়। আৰু এতিয়া প্ৰায় এনেকুৱা হয় ওপৰৰ পৰা বস্তুতটো ঠিকেই আহে বা অফিচৰ পৰা বস্তুতটো ঠিকে আহে কিন্তু কৰ্মচাৰী বিলাকে বা যিখিনি উ মানে ঘৰত দিয়েহি। সেই মানুহ বিলাকে বস্তুতটো সলনি কৰি দিয়ে। যাৰ ফলত আমাৰ অসুবিধাৰ সৃষ্টি হয় বা সেই বস্তুটো চুৰ হোৱাৰ কিছু সম্ভাৱনা থাকে।
হয়।
আৰু তুমিতো ক'লা এতিয়া বিভিন্ন ধৰণৰ কাৰণ কলা। তোমাৰ আটাইতকৈ মোৰ ভাল লগা টপিকটো বা বিষয়টো হ গল যিটো তুমি ফ্ৰডৰ বিষয়ে ক'লা। লা আচলতে সেইটোৰ পৰিমণতটো বৃদ্ধি হৈছে আমি প্ৰায়। গলে পাওঁ ইণ্টাৰনেট হওঁক বা মানে এতিয়া ইনষ্টাগ্ৰাম হওঁক বা ফেচবুক, টিভি তেনেকুৱা ধৰণৰ আমি বিভিন্ন ধৰণৰ নিউজখিনি পাওঁৱে। কি মানে এতিয়া এনেকুৱা হৈছে। ডাঙৰ মানুহ বিলাকে সেই বিষয়ে বিশেষকৈ নাজানে তেওঁলোকে যদি অ টি পি খোজা যায়। তেওঁলোকে দি দিয়ে বা তেওঁলোকৰ পাৰ্চনেল ডিটেইলছ সমূহ তাত ভৰাই দিয়ে যাৰ ফলত তেওঁলোক।
হয় হয়।
বা তেওঁলোকৰ পৰা বস্তুখিনি কাঢ়ি নিয়ে তেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। হয় আৰু তুমি কিবা কবা নেকি? এই বিষয়ে।
আৰু নাই বাৰু তেনেকুৱা ক'বলগীয়া সেইখিনিয়ে আচলতে সকলো বস্তু। টো মানে ভাল বেয়া দুটা দিশ থাকিব আচলতে যদি আমি এই অনলাইন শ্বপিং যি ব্যৱস্থাটো সেইটো যদি আমি আহ ভালদৰে অ' মানে ছেফলি যদি ব্যৱহাৰ কৰিব জানোঁ আচলতে সকলোৰে বাবে ভাল।